হেল্ল', হা?
কি খবৰ?
মই আছো দিয়া, তুমি?
অ মইও আছো দিয়া ভালে।
অ', অ পিছে আজি কিহৰ ওপৰত
অ আজি আমি আইচ ক্ৰীমৰ ওপৰত কথা পাতো ব'লা।
অ, হ'ব দিয়া।
উম তুমি কি আইচক্ৰীম খাই ভাল পোৱা নো?
হা?
কেনেকুৱা আইচক্ৰীম খাই ভাল পোৱা?
মই চকলেট আইসক্ৰীম তুমি?
অ, ময়ো চকলেট আইচক্ৰীম।
অ মানে এনেই মিক্সস মানে কি মিক্স কৰা আইচক্ৰীমটো বেছি ভাল লাগে। কিন্তু চকলেটটো আৰু বেছি ভাল লাগে সেইটোৱে।
অ চকলেটটো আৰু ভাল লাগে আৰুতো বেলেগ বেলেগ চকলেট কা ফ্লেভাৰো আছে ষ্ট্ৰবেৰী, ভনিলা,
উম অ
উম, তুমি কোনটো ভাল হয়? বাতি আইচক্ৰীম খাই পাইছা?
বাতি-বাতি আইচক্ৰীম পাইছো-পাইছো।
অ, অ, অ, ভালে আহ, ভাল লাগে।
অ, চৰি চ কাঁহ উঠি গ'ল। আমি ক'ত ৰখিলো হা?
কুলফী,
কুলফি অ, পাইছো সেইটো হেৰি এই যে টিলিঙা বজাই কেনে যে কুলফি বেচে।
অ সেইটো
সেইটো মানে কি সেইটো একদিন খাইছিলোঁ বিছ টকাৰ। মান সোৱাদ নালাগ
তে উম, অ, কিন্তু মোৰ সেইটো ভাল লাগে খাই।
মই এনে খাই পাইছো।
আচ্ছা অৰিয় আইচ ক্ৰীম খাই পাইছা?
ঔৰি অৰিয়া অৰিঅতো পোৱা নাই- নাই।
অ', দোকানত গ'লে সুধিবা, অৰিয় আইছ ক্ৰীমটো খাই বহুত ভাল লাগে। তাৰপিছতে আইচ ক্ৰীম, আইচক্ৰীমটো কিমান আছে ন।
হেল্ল',
হেল্ল'।
অ, কিবা কি কেট আইছ ক্ৰীমো উলাইছে।
কেট আইচ ক্ৰীম তাৰপিছত অৰিঅ। তাৰপিছত বনিলা ষ্ট্ৰবেৰী তাৰপিছত কককোলাও খাই পাইছো জানা কককলা আইচ ক্ৰীম কিন্তু মোৰ ভাল লগা কক ক'লাতো খাই, মেংগতো ভাল লাগে, ষ্ট্ৰবেৰী ভাল লাগে, চকলেট ভাল লাগে।
সেইবিলাক ভাল লাগে কিন্তু কক কলা আইচক্ৰীমটো মানে, অ', মানে ফাৰচ টাইম
একো নাই, একো নাই,
আইচ ক্ৰিম এই, ডাঙৰ, ডাঙৰ দোকান বিলাকত, আইচক্ৰিমৰ ওৱানস কপন নাই থি নাইন ৰুপিছ।
অ জানো কিমান দামী দামী কিন্তু সেইবোৰ টেষ্টো আছে টেষ্টো আছে সেনেকুৱা
অ', সেনেকুৱা টেষ্টো আছিল। মই হেৰি এবাৰ হেৰি কি বুলি কয় মোৰ লগৰ এজনীৰ লগত হেৰিত গ'লো খাব কাৰণে তাতে চালো এ হেৰি, এই এখন, নত গ'লো দিয়া। ধাবা, তাতে হেৰি, যাই কেনে হেৰি কি বুলি ক চালো আইচক্ৰীম চালো আইচক্ৰীমৰ হেৰি, কি? উ নিৰান্নব্বৈ নবৈ টকা এশ বিশ টকাৰ ম, মানে, পঞ্চাছ টকাৰ তলত নাইেই পঞ্চাছ টকা নব্বৈ ট তলত নায়েই
অ' দামেই, দামেই।
তমি আমাৰ ধৰ মিঠাইৰ দুকান ত খাব গ'লে কম দামী বিলাক পায়।
উ অ' কিন্তু ভালো লাগে চক'বাৰ।
অ' চক' পাইটো খাই ভাল লাগে কিন্তু গাঁৱতো হেৰি কাঁহীৰ
অ' অ' সেইবোৰ মাল আচ্ছা। আৰু হেৰি কি কয়? বেইট ল পচিলে অই নীলা তো খাই পাইছা নে বনিলা
ভনিলাত অ পাইছো পাইছো খাই সেইটো হেৰি টেষ্ট সোৱাদ লাগে আৰু।
তাৰপিছত, কোনটো?
ৰবা ৰবা মনত পেলাও এইটো এইটো কি কি ক এইটোটোৰ বাটাৰ স্কট।
অ বাটাৰ স্কচ খাই পাইছো ভাল লাগিছে একদম মানে একদম ক্ৰিমি। কিমি।
অ হেৰি মুখত মুখত দিলে তাৰমানে কি মানে কি মনতটো ভাল লাগি যায় আৰু সেইটোৱে হ'লে।
অ' ভাল লাগে, ভাল লাগে।
এ তাৰমানে যদি হেৰি কি বুলি ক মনটো যদি বেয়া হৈ থাকে ভাল হৈ যায় পুৰা আৰু।
উম, উম তাকে
দাম হেৰি দামটোও ভাল লগাই।
তাকে। আৰু আইচ ক্ৰীমটোত ভাল গৰম দিনতো খাবই লাগে আৰু।
অ মই হেৰি ৰিচেন্টলি হেৰিত পাইছোঁ মোবাইলত পাইছোঁ হেৰিত কি বুলি কয়? আইচ ক্ৰীমটো বোলে হেৰি হাৰ্ট এটেকটো কমাই বোলে।
হয় নেকি।
অ'। মই ৰিচেণ্টলি এই মো'বাইলত পাইছোঁ,
উ।
হাৰ্ট এটেকটো বোলে, হাৰ্ট এটেক নহয় আৰু কিবা হয় অ মনতটো বলে ঠাণ্ডা পৰি থাকে।
আচ্ছা মনটো মানে ঠাণ্ডা হৈ থাকে আৰু।
আহ।
উটো হয় ঠাণ্ডা কিন্তু তুমি ঠাণ্ডা দিনত কেতিয়াবা আইচক্ৰীম খাই পাইছানে?
ঠাণ্ডা অ ঠাণ্ডা তি খাই পাইছো খাই পাইছো একদম ঠাণ্ডা তাতে আৰু ঠাণ্ডা পৰি যায়। ঠাণ্ডা ঠাণ্ডা। পৰিও পাইছো আৰু জ্বৰটো কিন্তু আইচক্ৰীম খায়ে ভাল হ'ব বেয়া বেয়া খালে বেয়া খায়ে ভাল হয়।
ৰিচেন্টলি মোৰ লগৰ এজনী হেৰি হৈছিলে চৰ্দি হৈছিলে, আইচক্ৰীম খাই কেনে, চৰ্দি হৈছে আৰু আইচ ক্ৰীম খাই তাই চৰ্দি ভাল কৰিছে।
আচ্ছা।
বাকী আইচ ক্ৰীমৰৰিলেটত তোমাৰ এক্সপিৰিয়েঞ্চ কোৱাচোন।
তুমি বনাব জানানে আইচক্ৰীম?
আইচ ক্ৰীম বনাব এ কিবা কিবি লাগে ৰ'বামই জানো এনে বনাব, গাখীৰ গাখীৰ ৰেদি বাকি একো এৰি নাজানো গাখীৰ লাগে কিবা ক্ৰীম লাগে।
উম ক্ৰীম লাগে তছ চকলেট লাগে।
অ চকলেটটো চকলেট আইচক্ৰীম বনালে চকলেট লাগে বাকী বগা আইচক্ৰীমটো হেৰি গাখীৰ হলে হয়।
উম অ বাহিৰত চেনি টেনি দি। তাৰপিছত ফ্ৰিজত তুমি থৈ দিলা। হৈ গ'ল তাৰ পিছত সেনেকে খাই ভাল লাগে তাৰপিছত বাতি আইচক্ৰীম খাইও ভাল লাগে ন বাতি আইচক্ৰীম।
অ।
এই সৰু সৰু দহ টকীয়া দহ টকীয়া কোনটো অ অ দহটকীয়া অ অ কোনটো এইটো কোনটো ন?
কোনটো নহয়। হেৰি এই লাঠি থাকাৰ।
উম দিয়া আজি কাৰণে এইখিনিয়ে দিয়া ন।
অ অ দিয়া হ'ব দিয়া।
আহ দিয়া।